অঁ', -পাইছো-পাইছো, তুমি পাইছা নে?
অঁ', -পাইছো-পাইছো।
উম, কি কৰি আছা?
এই এনেই বহি আছো ৰ'বা ইমান গৰম পৰিছে।
হয়-হয়। বাকী' খোৱা-লোৱা হ'ল নে বনাই আছে?
নাই-নাই, আধা-আধি হ'ল আধা-আধি হোৱা নাই।
আচ্ছা, বাকী ভালে আছা?
আছোঁ আছো, তুমি আছা?
আছে আছো, বাকী তোমালোকৰ ওচৰ চুবুৰীয়া মানুহবোৰ সকলো ভালে আছে নহয় সমাজৰ মানুহবোৰ?
অ'। আছে দিয়া, সমাজৰ কথানো কি ক'বা, আছে চবে নিজৰ নিজৰ কামত ব্যস্ত আৰু।
হয়, আজি আজিৰ বিষয়টো প্ৰায় তেনেকুৱাই হৈছে, আজিৰ বিষয়টো হৈছে সমাজ।
হয়, হয়, ঠিক তথা একদম ভাল কথা মানে এটা ভাল বিষয় আৰু আমাৰ কাৰণে। কাৰণ যিহেতু সমাজ আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ বুলি আমি জানোৱেই আৰু মানুহে কেতিয়াও অকলশৰীয়া হৈ যায় থাকিব নোৱাৰে যে সেইটো চবেই জানে দিয়াচোন আৰু মানুহক জীয়াবলৈ সমাজ এখনৰ প্ৰয়োজন হয়েই, সেয়ে সমাজৰ পৰি প্ৰয়োজনীয়তা মানে অপৰিসীম আৰু।
কিন্তু তুমি যদি মই গাঁৱৰ গাঁও আৰু চহৰৰ মাজত সমাজৰ তুলনা কৰিব দিওঁ। তেতিয়া তুমি কেনেদৰে তাক মানে মোক আহ, ব্যখ্যা কৰিবা?
আম, চোৱা এয়া সমাজ বুলিলে কেৱল মানে এটা মানুহৰ সমষ্টিয়ে নহয়। বৰঞ্চ এক মূল্যবোধো হয়। নিয়তি বা সংস্কৃতি আৰু পৰম্পৰা। সহযোগিতাৰে গঢ় লৈ উঠা মানে এটা ব্যৱস্থা আৰু। এতিয়া মানে গাও অঞ্চলত কি হয়। সেই একতাটো মানে উ, বেছিকৈ দেখা পোৱা যায় চহৰ অঞ্চলতকৈ। কাৰণ যিহেতু গাঁও অঞ্চলত মানুহবোৰ এটা এটা পৰিয়ালৰে বিশেষকৈ থাকে বুলি কয়। আহ, কাৰণ গোটেইবিলাক হয়তো কাৰোবাৰ নহয় কাৰোবাৰ এটা পৰিয়ালৰ অংশই হৈ পৰে। ত' তেওঁলোকৰ মাজত গঢ়ি তোলা যোনখন সমাজখন সেইখনৰ মাজত মানে অ', যোনটো এটা মানে উ কি কয় একতা থাকে, সেই একতাটো হয়তো চহৰৰ সমাজ এখনত দেখা পোৱা নাযায়।
হয়, হয়, তুমি ঠিকেই কৈছা। আৰু কেতিয়াবা মানে মই মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা এটা বস্তু মই নিজ চকুৰে দেখিছো, মই গুৱাহাটী মহানগৰত থাকো। তাত মই এটা বস্তু দেখিছোঁ আৰু গাওঁত মই এটা বস্তু দেখিছোঁ, সেইটো মই তোমাক ক'বলৈ বিচাৰিম। সেইটো হৈছে আমাৰ ঘৰৰ পিছফালে এটা ফ্লেট আছে ঠিক আছে, ফ্লেটটোত এজন অ' কোন মৰিছিলে সেইটোৱে আজিলৈকে মই গ'ম নাপালো, সেই কিন্তু মই সেই ফ্লেটটোৰ লগত লগা লাগিকে মই গুৱাহাটীত বাস কৰি আছো, কিন্তু কোন মৰি মই সেইটোৱে গ'ম নাপালো, আৰু বাহিৰলৈকে এনে ওলাই গৈছিলো। গধূলি এনে ওলাই যায়, পিছফালে পিছফালে ঘূৰি ফ্লেটৰ পিনে চাওঁ যে এখন গাড়ী আছে আৰু অকল পৰিয়ালবৰ্গৰ চাৰিজন মানুহ আছে, সিহঁতৰ কোনোবা এজন মৰিছে। কিন্তু যদি সেই দৃশ্যটো আমি সেই সেই ঘটনাটো যদি গাঁৱত হ'ল হয়। গোটেই গাঁওখন গোটেই গাঁওখন আহিল হয় বা গোটেই সমাজখন আহিল হয়। সকলোৱে একোডাল একোডাল বাঁহ, কোনোবাই যদি কোনোবাই যদি মৰা চাংখন সাজিছে, কোনোবাই বাঁহ কাটিব গৈছে কোনোবাই দাওখন আনিছে। কেনেকুৱা এক একতা, কেনেকুৱা এক মিলা-প্ৰীতি কিন্তু চহৰত আকৌ তাৰ বিপৰীত। তেওঁলোকে অকলে কান্দি আছে। কান্দিবলৈ কান্দি আছে কান্দি আছে, কিন্তু তেওঁলোকক সঁহাৰি দিবলৈও কোনো এজন ব্যক্তি নাই। ওচৰ চুবুৰীয়া আমিয়ে গ'ম পোৱা নাই, কেনেকুৱা লজ্জাজনক কথা নহয় নে?
উম, হয় বাৰু এইটো বহুত মানে এটা মানে দুখনীয় কথা যে আমি মানে সেনেকুৱা এখন সমাজত বাস কৰো য'ত কোনে কাৰো সময় দিবলৈ বা কোনে কাৰো সহযোগিতা দিবলৈ মানে ওচৰত থাকিব নোৱাৰে। আৰু এনেকুৱা হলে আমাৰ সমাজখনেও অনুনত হৈ যাই আছে আৰু সমাজখন উন্নত কৰিবলৈ আমি প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব। আইন মানি চলিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগিব ইজনে সিজনৰ প্ৰতি সঁহাৰি আগবঢ়াব লাগিব। মানে আনক সন্মান কৰিব লাগিব আৰু প্ৰয়োজন অনুসৰি গোটেইখিনি কামে সমাজ এখনৰ প্ৰতি প্ৰত্যেকজনে মানুহে কৰিব লাগিব
হয় আৰু তুমি এইটো ক্ষেত্ৰত কি হয় প্ৰত্যেকখন সমাজত এশজন এশজন এনেকুৱা ব্যক্তি থাকে যিয়ে নেকি মানুহ উচতনি দিয়ে ঘৰৰ এজন ব্যক্তিক উচতনি দি তেওঁলোকৰ সংসাৰখন ভাঙি পেলাই। সমাজৰ সেই ব্যক্তিজনৰ বিষয়ে তুমি কি কবা? থাকে নহয় এনেকুৱা এজন ব্যক্তি।
থাকে থাকে নথকা নহয় এইটো বহুতো আছে। আহ সেইজন ব্যক্তি আচলতে আহ তেখেতৰ যিটো স্বভাৱ কাৰণ আ যিহেতু তেখেতে সেই বস্তুটো ত্যাগ কৰিব নোৱাৰে। আহ তেখেতক আমি আওকাণ কৰি কিনে নিজৰ কামখিনি কৰি গলে হয়তো আমাৰ বিশেষ সুবিধা হয়। সেনেকুৱা ধৰণৰ কথা দিয়চোন আৰু সমাজত সমাজ এখন উন্নত কৰিবলৈ হলে অকল আমি এজন মানুহক আহ লৈয়ে কিনে সমাজখন গঢ়িব নোৱাৰো ত সেইজন মানুহক যদি আমি আওকাণো কৰো তেতিয়াহলে আমাৰ কোনো ক্ষতি নহয়। আৰু সমাজ এখন উন্নত কৰি তোলাত আমাৰ যুৱ সমাজৰ মানে বহুতো মানে দায়িত্ব আমি পালন কৰিবলৈ সঁচাকৈ আমি পাৰো। বিশেষকৈ যুৱ সমাজৰ মাজত আজিকালি যিটো মোবাইল আৰু সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰে বহু ক্ষেত্ৰত মানে ভালো কৰিছে বেয়াও কৰিছে। অ তেনেকুৱা ধৰণে যুৱক সে যুৱ সমাজে মানে আমাৰ গোটেই সমাজখনৰ প্ৰতি মানে এটা বহুত ডাঙৰ দায়িত্ব মানে দাঙি ধৰিব পাৰে।
হয় আৰু তুমি তোমাৰ কেতিয়াবা সেনেকুৱা ব্যক্তিৰ বাবে। বা তোমাৰ ব্যক্তিগত অভিজ্ঞতাৰ বাবে তুমি তেনেকুৱা ব্যক্তিক লগ পাইছ নে তোমাক কেতিয়াবা কোনোবা উচ উচতনি দিছে নে বা তুমি দেখিছানে কোনোবা এজন ব্যক্তিয়ে কোনোবা এজন ব্যক্তিক উচতনি দিয়াৰ বাবে তেখেতৰ সংসাৰখন জুই লাগিছে।
নাই নাই মই সেনেকুৱা দেখিছো কিন্তু মোৰ লগত হয়তো হোৱা নাই সেই ঘটনা সেনেকুৱা ঘটনা।
হয় হয় তেনেহ'লে তুমি সেইবোৰ হয় সেইবোৰৰ পৰা হয়টো হাত সাৰি আছা আৰু মই আশা কৰো যাতে ভিষ্যতলৈকে তোমাৰ তেনেকুৱা একো পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়।
হয় হয় তোমাৰ লগত তোমাৰ অনুভৱ বা তোমাৰ অভিজ্ঞতা কেনেকুৱা সেইবোৰৰ ওপৰত?
মই যেতিয়া গাঁৱত আছিলো বৰদেউতাহঁতৰ তাত থাকি পঢ়িছিলো তেতিয়া মই সন্মুখীন হৈছিলো। আৰু তা তাত থাকিলে হয়তো মই ইমান খিনি আজি ফলাফল বা জীৱনত ইমান খিনি কৰিব নোৱাৰিলে হয় কাৰণ গাঁৱত মোক বহুতে উচতনি দিছিল বৰ্তা এনেকুৱা বৰমা এনেকুৱা। কিয় তাৰপৰা তেওঁলোকৰ উচতনি খায়ে মই সেই ঘৰখন এৰিছো। আৰু বৰ্তমান এতিয়া মই যত বাস কৰি আছো তেনেকুৱা নহয় যে তেওঁলোকৰ চতনিয় মোক কাম দিয়া নাই। তেওঁলোকৰ উচতনিয়ে ক'ৰবাত নহয় ক'ৰবাত ভাল পথ দেখাইছে আৰু এতিয়া মই তাত থাকিলে যিখিনি ফলাফল দেখুৱাব নোৱাৰিলো হয় চাগে সেইখিনি মই বৰ্তমান গুৱাহাটী মহানগৰত সেইখিনি ফলাফল দেখুৱাবলৈ সক্ষম হৈছো কৰ'বাত নহয় কৰ'বাত থাক কয় নহয় কিছুমান বস্তু যদি ইতিবাচি মানে ইতিবাচক পথ আছে হয়তো নেতিবাচক পথো আছে।
হয় হয় মানে কোৱা হয় মানে তোমাৰ লগত এনেকুৱা হৈছে যে গৰু মাৰি গংগাত পলোৱা নিচিনা হৈছে আৰু।
হয় হয় হয়।
অ এতিয়া মানে চোৱা মানে এখন আমাৰ সমাজ এখনৰ মানে এটা বহুত ডাঙৰ সমস্যা হৈছে মানে মানুহ এজন নিবনহুৱা মানে ধৰি লোৱা একো উপযুক্ত কামৰ একো নাই বেকাৰ বহি থকা সেই এটা আমাৰ বহুত সমাজখনৰ মানে বহুত। মানে এটা ডাঙৰ সমস্যা যদি মানুহ এজন এনে বহি থাকে তেতিয়া সেই মানুহজনে ইজনৰ কথা সিজনক সিজনৰ কথা সিজনক লগাবই সেইটো এটা সমস্যা আৰু। শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতো বহুতো যুৱকে মানে আজিকালি উপযুক্ত কৰ্ম সংস্থাপনা নাপায়। ইয়াৰ ফলত মানে হতাশাও হয় দৰিদ্ৰতা আৰু ইয়াত মানে কেতিয়াবা মানে। অপৰাধ মূলকো কিছুমান কাৰ্যৰ মানে কৰি দেখাই দেখা যায় কৰা দেখা যায়। আৰু চৰকাৰৰ লগতে যুৱ সমাজৰ আত্মনিৰ্ভৰশীল হোৱাৰ বাবে এটা নতুন দক্ষতা অৰিহণা কৰিব লাগে সেইটো আমি বুজো। কিন্তু সেই মানুহজনে যদি আহ মানে নিবনুৱা ব্যক্তিজনে যদি অকমান যদি আহ নিজৰ মানে ধৰি লোৱা বহুতে ভাবে যে মই মোৰ যোনটো ষ্টেণ্ডাৰ্ড মানে মোৰ যোনটো লেভেল সেইটো লেভেলৰ কাম যদি মই নকৰি অকণমান যদি কম লেভেলৰো যদি কাম কৰি নিজৰ নিবনুৱা সমস্যা বিলাক দূৰ কৰি ৰাখে তেতিয়া হয়তো আমি এইবিলাকৰ পৰা মানে হাত সাৰি থাকিব পাৰো আৰু।
হয় কিন্তু আচলতে মই কি ভাবো জানানে বৰ্তমান সমাজত নিবনুৱা নিবনুৱাৰ সংখ্যাটো খুবেই বাঢ়ি গৈছে আৰু তাত কৰ'বাত নহয় কৰ'বাত আমাৰ চৰকাৰ দায় কিয়নো চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ওলাইছে আঁচনি আনি আনি আনি আনি ব্যক্তিসকলক নিবনুৱা কৰা কৰি পেলাইছে ধৰা তোমাৰ এজন ব্যক্তি যিজন ব্যক্তি নেকি আগৰে কাম কৰিছিল সেইজন ব্যক্তিক এতিয়া এক লাখ টকা পসত্তুৰ পসত্তৰ হাজাৰ টকাৰ স্কীম দিছে। স্কীম দিয়াৰ ফলত তেখেতে কিয় কাম কৰিব মই ঘৰত বহি ঘৰত বহি এপ্লাই কৰাৰ ফলত পইচা যদি পাইয়েই আছোঁ। মই মই এতিয়া নিবনুৱা হৈ গৈছোঁ।
হয় হয় উম হয় আৰু আমাৰ সমাজৰ এটা বহুত আৰু এটা মানে ভয়ংকৰ সমস্যা মানে মা মাদ্য পান কৰা মাদক দ্ৰব্য পান কৰা আৰু সেইটো।
উম।
আহ বহু মানে প্ৰতিভাশীল মানে প্ৰতিভাশীল যুৱক যুৱতী মানে এইবিলাকৰ কবলত আহি নিজৰ জীৱন মানে ধ্বংস কৰি পলাইছে যাৰ ফলত এটা পৰিয়াল ভাঙি গৈছে। আৰু অপৰাধ বৃদ্ধি পাইছে সমাজ অশান্ত হৈ পৰিছে। আৰু এখন পৰিয়াল ভাঙি যোৱা মানে এখন সমাজৰ মানে এটা সৰু অংগ মানে যিহেতু পৰিয়ালৰ এটা অংগ সমাজ এখনৰ এটা পৰিয়াল নষ্ট হোৱা মানে এখন সমাজ নষ্ট হোৱাৰ দৰে হৈ পৰিছে।
উম আৰু তুমি বৰ্তমান বৰ্তমান নহয় বাৰু আগতে আমি খুবেই দেখিবলৈ পাইছিলোঁ যে আমাৰ সমাজখনত ডাইনী আছে ডাইনীক আমি একাষৰীয়া কৰিব লাগে বা বা বা সমাজত যদি এজনী যদি কুলক্ষণি না নাৰী বা এজনী নাৰীৰ যদি চৰিত্ৰত চৰিত্ৰত দাগ থাকে তেতিয়া আমি নাৰী জনীক বা সেই ব্যক্তিজনক আমি সমাজৰ পৰা এঘৰীয়া কৰি দিওঁ তাৰ তাৰ তাৰ ফলত তুমি কি কবা?
আহ। হয়তো এইটো এতিয়া বৰ্তমান অলপ হ'লেও কমিছে আগতে এই বস্তুটো বহুত আছিল। কাৰণ তেতিয়া আগতে নাৰী বিলাকক দুৰ্বল বুলি ভাবোঁ। দুৰ্বল বুলি গণ্য কৰা হৈছে নাৰীৰ প্ৰতি কোনো মানে মাত মতা মাত দিয়া নাছিল যে নাৰী এজনী যে ইমান ভাল হ'ব পাৰে। বা মহিলা এগৰাকীয়ে যে ইমান সবলীকৰণ কৰিব পাৰে। সমাজ এখনক সেইটো মানে ভাবা নাছিল এই ক্ষেত্ৰত এইটো একেবাৰে বেয়া কথা যে মা এজনী আ মানে এটা অহ অপ কি কয় বেয়া কাম এটা মানে এইটো যে এটা অপৰাধ হয় সেইটো মানুহে আগতে ভাবা নাছিল। আৰু আগতে মানুহে নাৰী সবলীকৰণৰ কথাও মানে ভবা নাছিল। কিন্তু, নাৰী সবলীকৰণৰ কথাও যে, সমাজৰ মানে, উন্নয়নৰ লগত জড়ি ত। সেইটো মানুহে, আজিকালি হয়তো, অলপ- অলপ গম পাইছে। এতিয়া চাবা, আজিৰ নাৰী শিক্ষিত হৈছে। বিজ্ঞান- বিজ্ঞান, চিকিৎসা, ৰাজনীতি, কি খেল-ধেমালি, ব্যৱসায়, প্ৰায় সকলো ক্ষেত্ৰত মানে, নাৰীৰ মানে, সফলতা আমি চাৰিওফালে দেখা পাওঁৱে। আৰু আঁ মানে, তথাপিও মানে, কিছুমান মানে, জাগাত আৰু। কিছুমান এনেকুৱা ধৰণৰ চ-চহৰ বা গাঁও আছে। য'ত মানে, কি নাৰীক মানে, অত্যাচাৰ কৰা হয়। নাৰীক মানে, নিৰা- নিৰাপত্তাহীন মানে, দেখা যায় আৰু। এ, তেনেকুৱা সমাজ এখনত মানে, নাৰী এজন, জীয়াই থকা যেন, বহুত মানে, কষ্টকৰ হৈ পৰে! যাৰ ফলত, সেই সমাজখন মানে, সেই অঞ্চলটোৰ সমাজখন মানে, বহুত দুৰ্বল হৈ পৰে! আৰু এখন উন্নত সমাজত, পুৰুষ-নাৰী সদায় সমান হ'ব লাগে, সমান অধিকাৰ থাকিব লাগে, সমান সন্মান থাকিব লাগে।
হয়। কিন্তু, মই ভাবোঁ যে, বৰ্তমান সময়ত এখন অসমীয়া, অসমীয়া- চলচিত্ৰ, চপা-চুপিখনে চাগে, সেইখিনি বস্তু আমাক দেখুৱাবলৈ সক্ষম হৈছে। এজন নাৰী সমাজত কেনেকুৱা সন্মান থাকিবলৈ বা এজন, এখন সমাজৰ, সমাজৰ মাজত কেনেকুৱা একতা থাকিব লাগে? চুপা-চুপিৰ প্ৰণৱ ভৰালি দাই, এইখিনি দেখাবলৈ- তাকে সেই, ছবি খনৰ জৰিয়তে, সক্ষম হৈছে। নহয় জানোঁ?
হয়, হয়, হয়। কিছু ক্ষেত্ৰত হয়তো, তেখেতৰ সেই, চিনেমাখন বা- তেখেতৰ চিনেমা, চলচিত্ৰখনে মানে, অ'! সমাজখনক অকমান হ'লেও উন্নত কৰিব বা বহুতো লোকে সেইখন চাইছে, বহুত গাঁও, ভূই বা বহুত ভিতৰুৱা জেগাৰ লোকেও চাইছে। তেখেতৰ সেই চিনেমাখনে যাতে মানে, আমাক মানে, আৰু মানে, নাৰী সবলীকৰণ বা নাৰীয়ে, কেনেকুৱা ধৰণে, কি কৰিব পাৰে, সেই ক্ষেত্ৰত মানে, আমাক বহুতো সঁহাৰি আগবঢ়াব।
হয়! আৰু আমাৰ যে, সমাজত যে অন্ধবিশ্বাস আছে। অন্ধবিশ্বাস মানে, তোমাৰ সেইখন-সেইখন চলচিত্ৰত তোমাৰ, ভূত-পেটৰ কথাও অকণমান উলিয়াইছিল। কিন্তু, লাষ্টত-লাষ্টত এইটো দেখাবলৈ সক্ষম হৈছে যে, ভূত প্ৰেত আচলতে নাথাকে। আমাৰ অন্ধবিশ্বাসো, সেইখন চলচিত্ৰই অকণমান নাইকিয়া কৰিছে।
হয়, হয়, একদম ঠিক কথা কৈছা! আৰু মানে, আঁ সেইটো হয় বাৰু! বহুত ভাল কথা, বহুত ভাল সেৰি শিকাইছে আৰু শেষত মই, এইটোৱে ক'ব বিচাৰো যে, সমাজ যিহেতু, আমাৰ এখন পৰিচয়, আমাৰ-আমাৰ সমাজখনেই আমাৰ পৰিচয় বা আমাৰ শ ক্তি বা আমাৰ, ভৱিষ্যত যিহেতু। আৰু সেই সমাজখনৰ লগতে জড়িত হৈ, ভৱিষ্যতে কাম কৰিব লাগিব। ত' সমাজ এখনৰ কল্যাণ মানে, আমাৰ কল্যাণ হয়, দিয়াচোন। আৰু আমি, এখন সুস্থ মানে, সমাজ বা সু-শৃং- - খল বা ন্যায় ভিত্তিক। য'ত, বৈষম্য আঁ য'ত বৈষম্য নাই, নাৰী বা পুৰুষৰ মাজত। আঁ কোনো ভেদা-ভেদ নাই। মানৱীয় মূল্যবোধৰ, সম্পন্ন এখন সমাজ গঢ়ি তোলাৰ বাবে আমি একেলগে মানে, মাত- মা তিব লাগিব আৰু সেনেকুৱা ধৰ
হয়! বাৰু আজি, ভাল লাগিল তোমাৰ লগত কথা পাতি! শেষত মই, আঁ জুবিন দায় কোৱা কথাখিনি, কথাখিনিয়ে ক'ব বিচাৰোঁ যে, মোৰ কোনো ধৰ্ম নাই, মোৰ জাতি নাই। আৰু সমাজ খন তেনেকুৱা হ'ব লাগে।
হয়, হয়, একদম। অ'! দিয়া, ধন্যবাদ।
ধন্য